হেল্ল' অ শুনিছানে অ অ অ এই মাত্ৰ ভাত খালো নাই নাই এইমাত্ৰ ভাত এতেটা খালো অ কি খালা ভাত
মই খালো খালো খাই উঠিলোঁ উঠি পেলাই বোলো কোনবা গ'ল শুই চলাই নি আকৌ
আ আ শুম আ আ কি হে দি খালে ভাত
ৰঙালাও ভাজি দালি ভাত তেনেকেইে খালোঁ আৰু আচাৰ
অ অ
সেই টোৰ কাৰনে ময় কি আচাৰ খালে জান নাই বিলম্বী আচাৰ বিলম্ব কুবি
এইটাঙা দেহা খুব
বহুত টেষ্টি হ
উম তুমি তুমি বনাইছা
নহয় মই এনেই আৰু মানুহ এগৰাকীয়ে দিছিলে
অ
ধুনীয়া টেষ্টি খাবলৈ
উম
হেইতো কাৰনে
হম হুম
বহুত টেষ্টি লাগে অকমান জ্বলা দিলে ভাল লাগে মানে দেখাতে টেঙা কিন্তু আচাৰ বহুত বনালেহে অকণমান হয়গে পানী ধেৰ ওলাই বস্তু বহুত পানী থাকে মানে যেনেকে কৰদৈত পানী থাকে বা ৰ'দ এইটোত আৰু পানী থাকে মানে সৰু ন বস্তু টো
উম
তুমি বনাই খাইছা নে কেতিয়াবা
নাই বিলামি কৰা নাই অ
ভাত কিহে খালা তুমি
তাত মাছ বনালে মাছ আছিলে
ভালেই তোমাৰো গাত
উম ঠিকে আছে এনে
অ মোৰ কাহ এটা দুটা হৈ আছে অকমান ঘূৰি ফুুৰো যে সেইটো কাৰণে বতাহ লাগিছে গাত
হা
গাটো অকণো ভাল হোৱা নাই
উম নাই নাই মানে অকমান আছে বাৰু সেইটোতো থাকিবই আৰু টো উপায় নাই আৰু পৰিৱৰ্তন কি কৰিম
অ দিয়া
ইমান কাহি আহি থাকে মাজে সময়েহে ধৰে ধৰিলে ধৰে বাৰু নতু ধৰিলে নাই আৰু অকমান কথা কলে বেছিকে ধৰে
উম
সেইটো কথা বাকী
উ অহ ভালে আছে চব
প
গা ভাল এতিয়া
অ এতিয়া ঠিকে আছে যেনিবা ইমান প্ৰব্লেম নাই
উম
অ মানো ঘূৰা ঘূৰি কৰি থাকে যে মাজে সময়ে বেয়া হয় আৰু বয়স বলে ওপাইটো নাই বয়স হলে আমাৰও হ'ব চবৰে হ'ব আৰু সেইটো কথা মানে
হয় দিয়।
আজিকালি আৰু ন বয়স। সোনকালে হয় আমাৰ দেউতাহঁতেতটো পাইছে বহুত খিনি বা আইতাহতে উম কিন্তু আমাৰ ইমান নাই দিয়াচোন আৰু চাগে আছে যদিও নাজানো অ অ বাকী গৰম কেনেকুৱা।
অ ক হৈছে ন।
অ গম পাইছো বাৰু তোমাৰ ফেনখন চৰ চৰাই ঘূৰি আছে বহুত ঘূৰিছে উম
উম
বহুত গৰম হয়ে নাই। তালোকৰ ৰুমতটো তেনেই ৰ'দ পৰেনে
অ ৰ'দ টো পৰে।
অ
ওচৰত গছ গছনি কম আছে নেকি?
ভাবচোন ইমান নাই কিন্তো আছোন
অ
অ চধি আছো ন
অ তাৰ টোপনী ধৰিছে। তোৰ মাততটো ভাঙি আহে মাত
কেইবা উ
অ নেটৱৰ্ক বেয়া আজি অ
উম উম
অকমান বেয়াই হৈছে নেটৱৰ্ক বিলাক
হই আছে বাৰু এতিয়া নিছা হৈছে কো। ভাবি চাব আৰু ছাগে।
উহ অ নিচিনাবিলাক এনেও বহুত বেছি আজিকালি।
হয়
নিচাবিলাক এনেও বেছি নিচা পেছা পক্ষবেছি।
অ বহুত ওচৰ চাপিছে
অ পইতছোৰা এবাৰ হ'লে হৈয়ে থাকে অ কল আৰু পানি এৰি লোৱা যেনিবা অকমান লেতেৰা জেগ বিিলাকত থাকে গোবৰ বিলাকৰ পৰা বেছি হয় গোবৰ চোবৰ থাকিলে সেইটো কাৰণেই ৰ'দতটো ৰাতিপুৱাই টেং টেংকে ওলাই। ক'বালে যাব লগা থাকিলেও যাব নোৱাৰিম
উম
অকমান দিগদাৰ হৈ যায়গে উ মনঙতকে মুলাইনে
ন কি অ
অ হেল্ল' তোমাৰ মাতটো অকণ বেয়া হৈ আহিছে হেল্ল' অ মাতটো অকণ বেয়া হৈ আহিছে বোলো ভাঙি আহিছে অ অকমান অ টোপন ধৰিছে নি হেল্ল'?
হেল্ল'?
আহ, টোপনি ধৰিছে নি?
ধৰিছে আৰু অকণ-অকণ কিন্তু হে ভ ব বছ পিছ নজো
অ, মোৰলগত টোপনিয়ে গলা নেকি? কি উ
নাই-নাই।
কাৰেন নাই
উ হ, মই শুনি আছো কিন্তু
অকমান টাইম সেইতি আৰু তাৰপিছত সোবাই, তাৰপিছত শুৱা আৰু লাহে ধীৰে, আহ তুমি বহি আছা নে শুই আছা? বহি আছা নে শুই আছা?
অই শুই-শুই মাতিছো শুই-শুই পাজিছো মানে
অ সেইটো কাৰণে, টোপনি যোৱা নিচিনা লাগি আছে মানে আৱাজটোত মাতটো মানে ভাঙি-চিঙি আহিছে। বাকী হেৰি এইটো কি বুলি কয়, মাহত শুলে নে কি? আহ?
খোলে-খোলে।
আহ, আমাৰো হোৱা নাই বাৰু এনেই কথা-চথা পাতি আছে, শুব আৰু লাহে ধীৰে। এনে গৰমত পতাপত মানুহ পতককে টোপনিও নাহে যে, সেইটো কাৰণে, কাইলে কিবা কাম আছে নিে?
হা?
কাইলে কিবা কাম আছে নেকি? কাইলে বোলো তোমাৰ কিবা কাম আছে নেকি?
কাইলৈ অ আগে ক'ব পৰা নাজা বাৰ, কিয়?
নাই এনেই সুধিছো, কাইলেও ৰ'দ দিব-কাইলেও ৰ'দ দিব মই চেক কৰিছিলো। সেইটো কাৰণে। ৰ'দ দিবৰ কাৰণে মই বোলো, কাইলে কিবা কাম আছে নে তুমি ওলাই যাব পৰাকে? ৰাতিপুৱা বহুত বেছি, এইকেইদিন থাৰ্টি ফৰ, থাৰ্টি থ্ৰী এনেকেই মাৰি আছে গম পাইছা নাই, তোমালোকৰ তাত কিমান মাৰিছে নাজানো।
এতিয়া কিমান বা? এতিয়ালে কিমান হৈছে চোৱা না এবাৰ?
এতিয়া,, খুব সম্ভৱ টুৱেণ্টি ছেভেন মান মাৰিছে মোৰ মতে দেই। চাব লাগিব বাৰু।
উ।
টুৱেণ্টি চেভেনে মাৰি আছেনে? মোৰ মতে টুৱেণ্টি চেভেন। উ, কাইলে কি হব চাই ল'বা। কাইলৈ মোৰ মতে বেছি মাৰিব।
উম।
কাইলে বেছি মাৰিব মোৰ মতে।
বুজিছো।
সেইটো কাৰণে। অহ' বৰষুণ এইকেইদিনমান নাহে মোৰ মতে,
হৈছিলে এইফালে কালি নায় বৰষুণৰ কথা কৈছো।
অ'।
তাই মিলাই লয় নহয় বা কম তোক।
তেওঁ তাকে। মহিমা অপাৰ টো। কে দিয়ে, এতিয়া কেইটা বাজিলে জানো বেছি টাইম হোৱা নাই। হব। বেছি টাইম হোৱা নাই আৰু। হ'লেও শুবলে সময় হৈছে।
অ' অ' হৈছে উম, উম উম।
দেখা নাই আৰু কাইলে ৰদে দিব মোৰ মতে। ভালকে আঠ আঠোৱা চাঠোৱা তৰি শুৱা নেকি?
উম, উম, উম। উপায় নাই মহ বহুত হৈছে আমাৰ ইয়াতো মহ আছে, ঠিকে আছে দিয়া শুওঁ দিয়া তুমিও শুৱা। হেল্ল'।
উম।